শুনি আছা নে, অহ ক'ত আছা?
এই ঘৰতে আছোঁ ৰ'বা এতিয়া।
অ', অ', মই ময়ো মানে ঘৰতে আছোঁ ৰ'বা, এতিয়া আজি বহুত গৰম পৰিছে ন!
এ, আজি গৰম যোৱাকালিও বহুত গৰম আছিল। যোৱাকালিত ত' ৰাতি বহুত গৰম পাইছোঁ।
উম, উম।
যোৱাকালি তোমাৰ লাইটটো, লাইটটো নাই যে ডিষ্টাৰ্ব দিছে।
উম, উম, হয়। আজি তোমাৰ লগত বিষয় এটা লৈ আলোচনা কৰিম ভাবিছোঁ অকণমান এই বিষয়টো হৈছে মানে আজিকালিটো প্ৰায়বোৰ মানুহৰে টো সমস্যা আছেই দিয়াচোন। মানসিক চাপ, মানসিক চাপত সকলোৱে ভোগেই। তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ নেকি আজি!
অ', পাৰি বেয়া নহয়, মানসিক চাপৰ ওপৰত পাৰি।
তুমি, তোমাক যদি মই সোধোঁ তুমি কি ভাবা মানে মানুহ, মানুহৰ আজিকালি মানসিক চাপ ইমান কিয় বাঢ়ি গৈছে?
বাঢ়িছে মানে তোমাৰ এইবিলাকে আৰু ঘৰৰ ভৱিষ্যতৰ চিন্তা!
হয়, হয়, হয়।
এইবিলাকে চাপ অনুভৱ, মানে এইবিলাকে চিন্তা। জ্বৰ, তেৰ চিন্তা।
হয়, হয়, হয়, ঠিকেই কৈছা।
এইবিলাকে, তুমি কি ভাবা?
অ', তোমাৰ কথাখিনিত বাৰু মই একমত হৈছোঁ। মানে মানুহৰ আজিকালি এতিয়া মোৰে ধৰা, এতিয়া তোমাৰ বা মোৰ আমাৰ নিশ্চয় ভৱিষ্যত লৈ চিন্তা আছে, বা আমি যি কাম কৰিব বিচাৰোঁ, চাকৰিয়ে হওঁক বা ব্যৱসায়েই হওঁক বা আমাৰ হ'বনে নহয়, কেতিয়া হ'ব! বয়সটোতো গৈয়ে আছে, হয়নে? বা ঘৰৰো চিন্তা, টকা পইচাৰ চিন্তা সেনেকুৱা ধৰণৰ। উম, উম। বিভিন্ন ধৰণৰ সমস্যা তাৰ উপৰিও আজি কালি আৰু কিছুমান মানে এনেকুৱা হৈছে সামাজিক মাধ্যমত মানে আ- আমি আজিকালিতো সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰেই, সেই ব্যৱহাৰ কৰোঁতে মানে বহুতে মানে নিজৰ আ-আচল জীৱনটো নেদেখুৱাই। এখন মানে বেলেগ পৃথিৱী এখন দেখুৱাই থাকে মানুহবোৰক যে তোমাৰ ধৰা আজি ক'ৰবাত ভাল জেগাত ফুৰিব গৈছোঁ, দামী গাড়ীত উঠিছোঁ। ঘূৰিছোঁ ফুৰিছোঁ খাইছোঁ সেইবিলাক দেখুৱাই, সেইবিলাক দেখুৱালে আকৌ কি হয় এই বাকীসকলে ভাব বা ইহঁতে চোন ইমান ধুনীয়া জীৱন-যাপন কৰি আছে! বিলাসী জীৱন-যাপন কৰি আছে। আমাৰ দেখোন একোৱেই নাই! সেনেকে মোৰ মানে, ভাবি লৈ মানে, কিছুমানে এই, মানসিক চাপত ভূগে। হয়নে কথাটো?
হয়, হয়, হয়। কিন্তু মানে, হয়, হয়! এইটো ঠিকে তুমি কৈছা! মানে, মই ভাবোঁ সেইটো বেলেগৰ লগত, কেতিয়াও তুলনা কৰিব নালাগে। নিজৰ মানে, সেৰিটো। বেলেগ, চবৰে বেলেগ- বেলেগ পথ। তোমাৰ, কোনোবাই কিবা কৰিছে। অ' তুলনা
তোৰ পাঁচটা আঙুলিটো সমান ন হয় ন'।
অ'! হয়-হয় নহয়? বেলেগৰ লগত তুলনা কৰাটো ঠিক নহয়। চবৰে পথ, বেলেগ-বেলেগ থাকে তোমাৰ।
উম, উম।
জীৱনৰ, আনৰ লগত তুলনা কৰি লাভ নাই, তোমাৰ মানে।
ঠিকেই কৈছা, হয়! উম, অ'!
আৰু তোমাৰ, এইটো-এইটো অ'! ন আৰু তোমাৰ, সমাজৰ কথা ভাবি লাভ নাই মানে, সমা- সমাজে কি ক'ব।
অ'! অ'! তুমি সমাজৰ কথা কওঁতে মোৰ, এ এটা কথা মনত পৰিলে, ৰ'বা মই কওঁ! এই মানে, কি হৈছে আজিকালি, সমাজত এই ধৰা, আঁ ল'ৰা-ছোৱালীবিলাকে ধৰা যদি মানে, সেইবোৰ পঢ়া-শুনা কৰি যদি মানে, একো ভাল কৰ্ম সংস্থাপন নাপায়। সমাজৰ মানুহে মানে, হাঁহ-হাঁহি, ঠাট্টা-মস্কৰা, সেনেকুৱা ধৰণৰ কৰে। বোলে অ' অমুকৰ ল'ৰাটো বা অমুকৰ ছোৱালীটো মানে, এতিয়ালৈকে একো হোৱা নাই, একো কৰিব পৰা নাই, ইমান পঢ়িছে! সেনেকুৱা ধৰণৰ, হয়নে?
উম, হয়, হয়! ঠিকে কৈছে। তাৰমানে, সেইকাৰণে মই ভাবোঁ! নিজৰ লক্ষ্যত তাৰমানে, গুৰু ত্ব দিব লাগে। মানে, আনৰ কথা বেছি মন দিব নালাগে, মানে।
হয়, হয়!
এইটো, নহ'লে মানসিক শান্তি নাথাকে, তাৰমানে বেলেগৰ কথা গুৰুত্ব দিলে। তেনেকুৱা মানে! মানে, নিজৰ সেৰি হ'ব লাগে মানে, নিজে যি টো বস্তু ভাল পোৱা, সেইটো কৰিব লাগে। বেলেগৰ কথা তাত মানে, সেৰি কৰি কৰিব নালাগে, নাল-নালাগে।
হয়, হয়! ঠিকে কৈছা।
আৰু কোৱা তুমি?
উম, তাকেইতো! এইকেইটা কাৰণ হৈয়েই। আৰু মানে এতিয়া, উম! আমি এই যে, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যে, মোবাইল চলাওঁ। এই, মোবাইলো কি ন্তু, এটা মানে, আমাৰ মানসিক চাপ এটা আনে, হয়নে?
হয়, হয়, আনে-আনে। মানে, তোমাৰ
ফোন
অ'হ' হয়। অতিমাত্ৰ মোবাইল ব্যৱহাৰে মানে, অলপ অস্থিৰ কৰিব পাৰে, মানসিক সেৰিটো। বেছি মোবাইল চাই থা কিলে তোমাৰ, অলপ সেৰি হ'ব পাৰে, মোবাইল চাই থাকিলে, ৰাতি ভালদৰে টো টোপনি নাহিব পাৰে, তোমাৰ। সেইটো এটা মানসিক, সেৰি হ'ব, সেৰি হ'ব পাৰে। তেনেকুৱা আৰু। টোপ, টোপ, টোপনি, টোপ, টোপনি খুব জৰুৰী মানে সময়ত শুবলে চেছ
উম' আমি বোলে দৈনিক মানে এজন মানে মানুহে সাতৰ পৰা আঠ ঘণ্টা শুবই লাগে বুলি কয়, হয়নে?
শুৱাৰ, শুৱাৰ আগত মানে মোবাইল ব্যৱহাৰ কৰিব নালাগে, মোক শুনিছো আৰু, মানে তেতিয়া টোপনি টোপনি বোলে ভাল নহয়, মানে শুৱাৰ আগত মোবাইল ব্যৱহাৰ কৰিলে তোমাৰ টোপনিটো সিমান ভাল টোপনি নাহে, সেইকাৰণ মোবাইল, মোবাইল ব্যৱহাৰ কৰিব নালাগে।
ঠিকেই কৈছা, আৰু মানে হেৰি হয় এতিয়া আমি যিহেতু এতিয়া আমি যুৱ প্ৰজন্মৰ মাজতে পৰো দিয়াচোন। এতিয়া আমাৰ মানে কি হয়, চাকৰিৰ ক্ষেত্ৰতে হওঁক বা কিবা যি মানে আমি লক্ষ্যত লক্ষ্য আছে, সেই লক্ষ্যত যদি মানে আমি এতিয়া উপনীত হ'বৰ বাবে চেষ্টা চলাই আছোঁ। এই এই এই সময়খিনিতো কিন্তু মানে যুৱ প্ৰজন্মৰ মাজত খুব এটা বেলেগ এটা মানসিক চাপ আছে হয়নে, এই ইয়াত এই চাপত কিন্তু ভুগী আৰু বহুতে অলপ বিপথে যায়, যেনে ধৰা তোমাৰ মাদক দ্ৰব্য সেৱন। ধৰণৰ পথো বাছি লয়, কি ক'বা এই ক্ষেত্ৰত?
না মাদক দ্ৰব্যতো হেৰি কৰিব নালাগে, তোমাৰ সেইটো বেয়া এতিয়া মানে বহুত হৈছে। বাৰু, তেনেকুৱাইটো। এইটো তাৰমানে যুৱ প্ৰজন্মই হেৰি কৰিছে বহুত এতিয়া মানে সেইটো হে কৰে, মাদদ্ৰৱ্যক টো হেৰি কৰিব লাগে, তোমাৰ ব্যৱ বন্ধ কৰিব লাগে মানে।
হয়।
আৰু তোমাক মই এটা বস্তু সুধিম বুলি ভাবিছো, মানে তোমাৰ তুমি ভাবা নেকি, কি তোমাৰ যি মানসিক চাপ মানে থাকিলে মানে তুমি বেলেগক ক'ব লাগে নে নালাগে বুলি ভাবা? তুমি মানে কিবা তোমাৰ টেনচন হৈ থাক কিন্তু মানে, পোৱাটো ভাল নে বেয়া?
খুব ধুনীয়া তুমি প্ৰশ্ন এটা কৰিলা, আহ
উম'।
মই ভাবো মানে তোমাৰ যেতিয়া ধৰা মানসিক চাপত তুমি ভুগি আছা, যিটো কাৰণৰ কাৰণে ভুগি আছা, সকলোকে নকয় যদি তোমাৰ যদি একেবাৰে অন্তৰংগ বন্ধু, যাৰ লগত তুমি কথাবোৰ কব পাৰা। বা ঘৰৰ আত্মীয় পৰিয়াল, যাক তুমি কথাবোৰ। কলেও মানে তোমাৰ একো বিপদ নহয় বুলি ভাবা, কিনো সেইসকলক যদি মানে কোৱা তে মানে মনৰ যিটো সমস্যাৰ সমাধান, সেই সমাধানটো হয়তো তেওঁলোকে ক'ব পাৰিব, বা তোমাৰ মনটো অলপ পাতল হয় বুলি কোৱা হয় নহয়। মানে হেৰি মানে অ' সেনেকুৱা ধৰণৰ, গতিকে মানে অ' সকলোকে ক'ব ন সেই নালাগে কিন্তু, কৈ ফুৰিব নালাগে যথা বোলে তোমাৰ দহ পোন্ধৰ জন বন্ধু আছে। এই গোটেইকেইজনকে বোলে কৈ ফুৰিছা, সেনেকুৱাতো মানে ঠিক নহয়, হয়নে?
মই ভাবো মানে তোমাৰ এইটো বস্তুত মানে, একদম বিশ্বাস কৰা বন্ধুক ক'ব লাগে, মানে যোন
অ' অ' অ' যোনে তুমি ভাবা ধৰি লওঁ, ই কলে মানে মোৰ কোনো বিপদ নহয়।
হয়, হয়, তোমাৰ তেনেকুৱা বন্ধু থাকে নহয়, যি এটা বন্ধু তোমাৰ ভাল বন্ধু এটা থাকে, যি সি একো কথাই বেলেগক নকয়, মানে তোমাৰ কথাবিলাক সি বেলেগক নকয় মানে বিশ্বাস এটা কৰে তোমাক।
হয় হয় আৰু মানে বা বা ভুল ৰাস্তা নেদেখুৱাই। বা শুদ্ধ এটা ভাল বিচাৰেেই দিয়ে এনেকুৱা ক'ব লাগে।
আৰু মই ভাবোঁ প্ৰথম মানে এইবিলাক মানসিক বেছি চিন্তা থাকিলে। পৰিয়ালৰ লোকক কোৱাটো ভাল মানে এ টো এক এক নম্বৰ মানে তোমাৰ একদম ভাল মানে পৰিয়ালে তোমাক হেৰি কৰিব। বেলেকে কিন্তু ভাল হেৰি নিদিয়ে অ' পৰিয়ালৰ মানে।
সকলো মানে বেয়াটোৱে মানে হেৰি কৰে আৰু বোলে তাৰ বেয়া হওক মোৰ মৰে উন্নতি হওক, মই আগত যাওঁ, সি পিছত থাকক সেনেকুৱা টাইপৰ উম'।
আৰু তোমাৰ মানে মানে চিন্তা থাকিলে অলপ হেৰিতটো লাগে মানে অলপ। ধৈৰ্যটো ধৈৰ্যৰেই অলপ হেৰি কৰিব লাগ
উম' উম' ধৈৰ্য্য লা লাগিব ন উম' মানে এ কিছুমানে এতিয়া মোৰে খেৰ ক্ষেত্ৰত কৈছোঁ মোৰ ধৈৰ্য্যৰটো অলপ কম মানে মোৰ সোনকালে হ'ব লা বা এনেকুৱা ধৰণৰ এই মোৰ হোৱাই নাই এতিয়ালৈকে বা মই একো এতিয়ালৈকে কৰিব পৰা নাই। কি হব কি নহব এনেকুৱাতো মানে এটা
হয়, হয়, হয়, হয় আৰু মানে কি। কিছুমানে এ বেৰত থকাৰ কাৰণে মানে পৰীক্ষাত ফেইল কৰিলেও কিবা কৰিলেও মানে। বহুত মানে মানসিক চিন্তাত
মানসিক চাপত ভুগি বহুত মানে হেৰি সিদ্ধান্ত লৈ লয় কিছুমান তোমাৰ ধৰা আত্মহননৰ নিচিনা সিদ্ধান্ত লয়।
হয়, বেয়া কথা মানে তুমি মই ভাবোঁ মানে তোমাৰ। সফলতা মানে সফলতা আৰু বিফলতা। সফলত বিফলতাৰ পৰাও শিকিব লাগিব তুমি। বিফলতাৰ পৰা শিকি সফলতা হ'ব পাৰিবা ত
ঠিক কথা কৈছা।
মানে তুমি এদিনতে সেই সফলতা হ'ব নোৱাৰি চেষ্টা কৰি থাকিলে সফলতা স
কোকোনটোটো মানে ইমান ডাঙৰ বক্তি হব নোৱাৰে। সকলোৱে সৰুৰ পৰাই যায় দিয়াচোন এখোজ এখোজকৈ আগবাঢ়ি এটুপ এটুপকৈ পানী লগ লাগি এখন সাগৰৰ সৃষ্টি হয়।
হয় হয় মানে হয় ভুলৰ পৰা শিকি মানে আকৌ' আৰম্ভ কৰিব লাগিব মানে যিটো ভুল হৈছে। তাৰ পৰা আৰু শিকিহে আৰু আৰম্ভণি কৰিব লাগিব। মই ভাবোঁ যি এইটোৱে আৰু।
হয়। আৰু মানে কি হয় এতিয়া উম' সেইটোৱে আৰু শেষত কব বিচাৰিম মানে। যিসকল মানে যুৱ প্ৰজন্মই হওক বা যি কোনো বয়সৰ ব্যক্তিয়ে হওক এই মানসিক ছা টো মানে মান যিবোৰ চিন্তাৰ কাৰণে হয় একেবাৰে সেই চিন্তাবোৰ কৰিব নালাগে। নিজৰ লক্ষ্যত কাম ভালদৰে কাম কৰি যাব লাগে নে কি কোৱা।
হয় হয় হয় হয় আৰু মানসিক চাপ থাকিলে মই ভাবোঁ। অ' ব্যায়ামৰ অভ্যাস মানে অলপ এক্সাৰচাইজ কৰিব লাগে মানে।
অ অ অ ঠিকেই মানুহৰ লগত কথা পাতিবাগে বেছি বেছি ভাল ভাল। ভাল কিতাপ পঢ়িব লাগে।
হয়, মানে খুব ৰাতি পুৱা মানে দৌৰিলেও মানে তোমাৰ তোমাৰ মানসিক চাপ মানে তোমাৰ ডিপ্ৰেশ্যন এইবিলাক নাইকিয়া হয়, এই অলপ মানে এক্সাৰচাইজ কৰিলে কিন্তু অলপ হেৰি হয়।
উম, উম, ক'মে ক'মে মানে তেতিয়া তুমি সেইবিলাক চি ন্তা কৰিবৰ কাৰণে মানে সময় নাপাবা নহয় যেতিয়া তুমি ব্যস্ত থাকিবা।
মানে আৰু ৰানিং কৰি থাকিলে তোমাৰ শৰীৰটো গোটাই মানে তোমাৰ হেৰি হয়। মানে অ', বডিটো গোটাই হেৰি হয়, মানে তোমাৰ ভাগৰ লাগে টোপনি আহিব তেতি
উম, উম, উম, অ', ঠিক ঠিক।
তেতিয়া মানে এই বস্তুটো হেৰি হয়, ঠিক আছে, আজি বাৰু কথা পাতিলোঁ তোমাৰ লগত।
হয়, হয়, মোৰো খুব ভাল লাগিল তোমাৰ লগত এই বিষয়ে আলোচনা কৰি। উম, আজি ইমানতে সামৰিছো অ'। ঠিক আছে ধন্যবাদ।
ধন্যবাদ।